হেল্ল'
হেল্ল'
ন
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
অ, তোমাৰ আৱাজটো আহ আহা না অলপ জোৰকে কোৱাচোন।
হেল্ল'
হেল্ল'
হেল্ল
অ, শুনিছো। ট অ' শুনিছো, আৱাজ তো লাহে লাহে আহি আ চাই
এতিয়াও লাহে-লাহে গৈ আছে নেকি?
অ', বাহিৰত যোৱা অলপ।
আৰু ৰ'বাচোন চাওঁ ৰ'বা কিয় বা হৈছে। শুনিছা এতিয়া? শুনিছানে? হেল্ল'
হেল্ল'।
অ, শুনিছা?
অ', অ', শুনিছো।
অ', কি খবৰ?
অ মোৰ ভাল। তোমাৰ কি খবৰ? মোৰ ভাল। তোমাৰ কি খবৰ?
মোৰো ভালেই দিয়া, আজি বিদ্যালয়ৰ পাতো অলপমান
অ', অ', ব'লা পাতো।
পিছে হেৰি তুমি আৰম্ভ কৰা।
অ'-অ' ঠিক আছে। বিদ্যয়ালয়টো আৰু কি হৈছে, বিদ্যালয় হৈছে এনে এক শিক্ষা অনুষ্ঠান, যত শিক্ষাৰ্থীসকলে বিভিন্ন হয় হিকে, আৰু জি প ন
উম
আৰু জীৱনৰ গুৰুত্ব গুৰুত্বপূৰ্ণ দৰ্শতা বিকাশ কৰে, ই শ শিশুসকলৰ জ্ঞান আহৰণ, আত্মবিশ্বাস গঢ়ি তোলা আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰে, হয়নে?
অ', অ', হয়। আৰু
তুমি কোৱাচোন বিদ্যালয় কিয় গুৰুত্বপূৰ্ণ আমাৰ কাৰণে?
বিদ্যয়ালয়ত তাৰমানে, বিদ্যালয়ত শিকোৱা হয় যে, কোনটো কোনটো বস্তু মানে হেৰি, মানে বিদ্যালয়ে আমাক শিকাই যে কেনেকে কমিউনিকেট কৰে, মানে কথা পাতে।
অ', অ'।
আৰু কেনেকে মানে কি কৰে
অ, অ'।
আৰু শিকাই
অ', এতিয়াতো তাতে শিক্ষাৰ্থীসকলে তটো আমাক পঢ়ায়, গণিত, বিজ্ঞান ইংৰাজী, সমাজ অধ্যয়ন আৰু কম্পিউটাৰ বি বিজ্ঞান আদিৰ বিষয়ে শিকাই, হয়নে? অঁ, সেয়াই লগতে কাম আৰু ভাল মূল্য়ো বু ব আহ বুধ হিকাই, হিকে ন'?
অ-অ সেইটোৱে, আৰু হেৰি কি বুলি কয়, বিদ্যালয়ত বহুত কিবা কিবি শিকিব পাৰি, যেনেকে ধৰা এতিয়া চাইন্স ই ব, বিজ্ঞান, ইংৰাজী জি সমাজ বি্ঞান কেন কম্পিউটাৰ চ কম্পিউটাৰ বিজ্ঞ বিজ্ঞান
তাকে, আমি সেইবোৰ শিকিব পাৰো আৰু। তাৰ পিছত, আমাৰ শিক্ষাৰ্থীসকল কলে নিয়ম নিয়মবোৰো বেলেগ বেলেগ বিদ্য়ালয়ত। যেনেকে উপস্থিত মানে শিক্ষয় শিক্ষাৰ্থীসকলক পাঠ সমূহ ভালদৰে, মানে শিক্ষয় শিক্ষাৰ্থীসকলক পাঠ সমূহ ভালদৰে বুজ বুজিবলৈ সহায় কৰে, আমাক। ইয়াৰো ইয়াৰ উপৰিও দায়িত্ব টো আৰু ভাল অধয়নৰ অভ্যয়াস গ তোলে আমাক হয়নে।
অ', অ', হয়, হয়।
অ অ
আৰু কি বুলি কয়, ইয়াতে হে এতিয়া ম মাষ্টৰ বিলাকে হেৰি শিকায়, মানে গুৰুত্বপূৰ্ণ বস্তুবোৰ যেনেকে ধৰা এতিয়া হেৰি কেনেকে ক কথা ক'ব লাগে কেনেকৈ কি স্কিল মানে স্কিল তো মানে কেনেকৈ হেৰি ভাল কৰিব লাগে।
অ', স্কিলচ হেৰি কৰে আমাৰ।
আৰু দৰকাৰী বস্তুবোৰ শ কঠাই আৰু এনেকুৱা
অ অ মনে তে
আৰু, আৰু এটা সুদো ৰ'বা।
হয়। আৰু পৰীক্ষা, শিক্ষাৰ্থীৰ জ্ঞান আৰু বিষয় বস্তু বুজাই সমতা মূল্যায়নো কৰে। এ, ইয়াত, নিয়ম অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে আৰু ছাত্ৰ ছাত্ৰী মানে এক্জামত আমাক খু এক্সাম লয় বাই স্কুল তেওঁ আমাৰ এসাম সেশম নাই আৰু অ', এসাম মানে আমাৰ চেক কৰে আৰু আমি ঘৰত পহু নে নপহো কাৰণে আমাৰ টিচাৰ্চবোৰে আমাৰ একজাম পাতে।
অ ঘৰত তো বেছিভাগ পঢ়েই এতিয়া নপঢ়া নো কোন আছিল।
ন নাপায়ো নাই কিন্তু কিছুমান থাকে কলা নপঢ়াও। উম
আৰু প্ৰিঞ্চি কালৰ ৰ'লবিলাক কি কি মানে লাইক প্ৰিন্সিপাল।
প্ৰিন্সিপালৰ ৰলবোৰ ৰবা ম কৈ আছো অ মে ৰলোৰ কি আৰু মানে টিচাৰ্চ বোৰক মানে সেই মানে চম্ভালে আৰু শিক্ষাৰ্থীবোৰক চম্ভালে।
আৰু
আৰু মানে মানে প্ৰিন হয় প্ৰিন্সিপালকো অসমিয়াত কই অধ্যক অধ্যক্ষ বিদ্যয়ালয়ৰ মুখ্য ব্যক্তি কয় তেওঁ বিদ্যালয়ৰ। কাৰ্যকলাপ পৰিচ পালনা কৰে শৃংখলা বুজাই। ৰাখে আৰু এক সুস্থ শিক্ষামূলক পৰিৱেশ গঢ়ি তোলে তাকে আৰু অধ্যয়ন অধ্য়াস অধ্যক্ষ ভূমিকাৰ কাম। অধ্যক্ষ ভূমিকা।
অধ্যক্ষ ভূমিকা কয় সেইটো মানে আমাৰ অধক্ষ্য ভূমিকা এইটো মানে প্ৰিন্সিপাল লগ অসমীয়া
এতিয়া ল'ৰা ছোৱালীবিলাকে মানে কিয় হেৰি স্কুলত তাৰমানে উপস্থিত থাকিব লাগে।
এইটো মানে কি আৰু মানে। সিহটো উপস্থিত থাকিবই লাগে কিয় কাৰণে হ সিহঁতেটো কয় পঢ়িবলৈ আহিছে ন সিহঁত প্ৰেজেন্টটো থাকিবই লাগে। ভাল ষ্টুডেণ্টটো সদ প্ৰেজেন্ট থাকে। কি স্কুলত পঢ়িবলৈ আহে।
আৰু স্কুলৰ
অ।
বিদ্যালয়ৰ পৰিৱেশটো পৰিৱেশটো ভাল মানে কেনেকুৱা ভাল বেয়া।
উ পৰি বিদ্যালয়ৰ যদি পৰিৱেশ ভাল তেতিয়াহলে আহ খ ছাত্ৰ ছাত্ৰীও ভালে হ'ব যদি বেয়া তো বেয়াই হ'ব সেনেকুৱাই আৰু কথা।
কিন্তু বিদ্যালসমূহত আমাক আৰু টিম মানে কি ক একেলগে কৰা কামো শিকায়।
অ অ কৰা অ কৰা কামো শিকে মানে গ্ৰুপত কৰে। যেনেকেই আমাক কিবা কিবি প্ৰজেক্ট চজেক্ত স দিয়া ন স্কুল অত সেনেকে আৰু প্ৰজেক্ট চজেক্ কমপ্লিট।
তাতে আৰু গম পাই আৰু হেৰি কি বুলি কয় এ তাতে লগ বন্ধু বনাব পাৰি।
অ লগ বন্ধু বনাব পাৰি।
আহ।
অঁ, সেইয়া মানে স্কুলৰ মমেণ্টচ বোৰ ভাল লাগে। অ', ত' মানে কি কয় মানে মোৰো নিজৰ স্কুল লাইফত বহুত এন্জয় কৰি মানে কি কয়, এনজয় কৰিছো আৰু স্কুল লাইফ মোৰো। হেতু ইঞ্জয়মেন্ত তে হয় আৰু।
বিদ্যাই কৰে।
অঁ, বিদ্যালয়তো চবে এনজয় কৰে তাতে। বহুত মানে ভাল- ভাল সময়বোৰ থাকে। যে টো আমি এতিয়া এৰি আহিছো।
অঁ, কিন্তু বিদ্যালয়ত বহুত ৰুলত মানে- মানে মানে বহুত আৰু হেৰি থাকে আৰু।
উম উম-উম- উম্ সেইটোৱে।
বি
সেইটোতো হয়। একো নাই এ সেই আৰু তুমি বিদ্যালয়ত, অ অ তুমি বিদ্যালয়ত তোমাৰ চবতকে গুৰুত্বপূৰ্ণ সময় কোন খিনি। মানে কোনটো সময় আছে তোমাৰ মানে চবচে মানে গুৰুত্বপূৰ্ণ।
এই হেৰি কি বুলি লে লেজাৰটাইমটো আছিলে। টিফিন হেৰি টিফিন খাব দিয়ে অ', বাথৰুমত যাব দিয়ে, সেই সেইবিলাক
অ', আচ্ছা আচ্ছা- আচ্ছা। মানে ফ্ৰেণ্ডছৰ লগত বহি কিনে খোৱা কেনেকে টিফিন চিফিন সেইবোৰ ভাল লাগে আৰু ন।
অ' কথা পাতি ভাল লাগে আৰু।
অ' অ' কথা পাতি ভাল লাগে।
আৰু হেৰি কি বুলি কয়, ভাত ভাল-ভাল ছাত্ৰ কাক বনায় মানে টা ছাত্ৰ যদি ভাল হ'ব লাগে, কাক বনায় আৰু।
এতিয়া ভাল ছাত্ৰ কলে কেইজন গলে টিচাৰ্ছৰ মানে শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনে। মানে শিক্ষয়িত্ৰীৰ কথা শুনে শিক্ষয় যি কাম দিয়ে বিদ্যয়ালয়ত সেইবোৰ কাম কৰি কৰে আৰু সেইয় আৰু এই শিক্ষাৰ আলোচনা কৰা উপযুক্ত আৰু
অঁ এতিয়া আকৌ হেৰি আছে নহয় এতিয়া চৰকাৰী স্কুল আৰু
অঁ প্ৰাইভেট
আহঁ এতিয়া হেৰি কি বুলি ক আমি যে স্কুলত যে লগ বন্ধুবোৰ বনাওঁ তাৰে মানে কি হেৰিটো কি
মানে লগ বন্ধু মানে লগ বন্ধু বুললে আৰু কি আৰু তুমি যদি ভাল মানে কিছুমান ফ্ৰেণ্ড ভালো থাকে কিছুমান ফ্ৰেণ্ড বেয়াও থাকে স্কুলত মানে
আগ আগতে আকৌ আমাৰ মাহঁত কোৱা আছিলা সংগ হেৰি কি বুলি ক ভালেহে ভালৰ লগ হয়
অঁ তাকে ভালৰ লগত ভাল হয়, আৰু বেয়া লগত বেয়া হয়। হে মানে ভাল মানে যদি ভাল একষ্ট ভাল এটা যদি ছাত্ৰই যদি বেয়া ছাত্ৰৰ লগত লগ হয় তেতিয়া মানে বেয়া হৈলে ভাল
কিন্তু হেৰি ভালটোক বেয়া কৰা ইমান হেৰি সহজ নহয় কাৰণ নিজে ভালে থাকিলে ভাল হয়
অঁ নিজে ভালে থাকিলতো ভাল নাই কিন্তু কিছুমানে কিবা কিবি কয় ন। তেতিয়া মানে সিহঁতৰ লগত অভ্যাস হৈ যায় ত' সেনেকে আৰু সেইকাৰনে মানে ফ্ৰে পিছৰ মানে কি ক বান্ধৱ বান্ধ বান্ধৱীৰ পিছত অলপ মানে দিগদাৰ আৰু ভাল
অঁ।
সেইটোয়ে কথা আৰু মানে স্কুল বিদ্যালয় ভেচিনি সমভাষণি
দিয়া বাৰু তেতিয়া আজিৰ কাৰণে হ'ব ন দিয়া আহ দিয়া দিয়া
উম